অ ক।
অ ম শুনিছা নাই?
শুনিছো শুনিছো কচোন।
অ অহ কি কৰিছা?
এ এনেই বিচনাতে পৰি আছো আৰু দেই কিনো কৰিবি হয়।
অ অ বাকী খোৱা বোৱা কৰিলা?
খোৱা বোৱা কৰিলো দেই।
অ আজি কি চবজিহে খালা ক।
আজি উ মানে কালি মাছ অলপ আছিলে সেইখিনি খাই দিলো আৰু চবজি তবজি একো বনাই নাথাকিলোৱে
অ আহ আহ কি বোলে উম ঘৰ ভিতৰতে সোমাই আছ না কি
ঘৰৰ ভিতৰতে ক'তনো বাহিৰত ইমান ৰ'দ একদম চকু তকু মেলিবই নোৱাৰি আৰু একদম পুৰে ৰ'দত ৰদে ধৰে
উম
ফেনখন নহলে থাকিবই নোৱাৰি হা হা
বাকী কিবা এপ্লাই কৰিছিলা যে আইতিয়াই এডমিচন কৰিছিলা কি হ'ল
মোৰ আইতিয়াতো কৰা নহলে দেই মানে মই বেলেগ কৰ্চ কেইটামান ভাবি থৈছো সেইটোৱে কৰিম বুলি আইতিয়াটো নকৰিলো একজামো এটা দিব আছে বাৰু এতিয়া বা'ৰ তাৰিখে
এ একজামটো দিয়াৰ পিছতে এ যদি একজামটো ভাল হয় কউষ্ট কৰিম বুলি ভাবিছো কউ'ষ্ট নহয় আৰু ডি এল এড
অ অ কেহানী আছে এইটো একজামটো
অ বা'ৰ তাৰিখে আছে
অ অ তেনেহ'লে এইটো প্ৰিপিয়েচন কৰিছা তেনেহ'লে
তাকেই কেতিয়াবা অলপ চলপ চোৱা হয় কিন্তু ইমানো চোৱা হোৱা নাই সময়তটো নাপাওঁ যে
উম উম হয় হয় আজিকালি সময়টো বহুত নাটনি হয়
সময়তো নাটনি হৈছে মানে যিমানে মানুহ ডাঙৰ হৈ আহিবি সিমানে সময়বিলাক নাটনি হৈ হৈ আহি থাকে আৰু সেইটো কি কম বাৰু, কাম বিলাকো বাঢ়ি আহে দায়ি ত্ব বিলাকো বাঢ়ি আহে ঘৰৰ।
উম, ৰাতি দেৰি হ'ল কালি? তম। হেল্ল! ডি এল এট, অ, শুনিছা নাই? হ'য়, এই ডি এল এট টো ত' ৰ্কছ কে কেই বছৰীয়া হব নাএইটো?
এইটো দুবছৰীয়া দেই মানে দুবছৰীয়া কৰিব লাগিব আৰু?
এইটো হাই ছেকেণ্ডী পাছ কৰিলে দিব পাৰে জানো, পাৰে নেকি?
অঁ, হাই ছেকেণ্ডী পাছ কৰা পিছটো দিব পাৰে।
উম উম উম।
মই তেতিয়া নিদিলোঁ আক' মই মানে, গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰিলও বুলি ভাৱিলোঁ।
অঁ, অঁ ঠিকেই কৈছা। এইটো গেজুৱেশ্যন কমপ্লিট হ'লে মানে ডি এল এটটো কৰিবলে ভা
ভাল, ভাল মানে, কিবা এটা বেছিকে মানে গ্ৰেজুৱেশ্যনটো বহুতখিনি জান জনা শুনা হ'য় ন' মানে। হাই ছেকেণ্ডী পাছ কৰাৰ পিছত বহুত কথা নজ্‌ জনা, নাজ- নজনাকে থাকো। এইবিলাকো জনা হ'য় আৰু। অঁ তোমাৰ হাঁ, হাঁ
বাকি এনেই ডি এল এটটো কিবা হাই ছেকেণ্ডী মাৰ্ক ওপৰত ডিপেণ্ড কৰে নেকি?
অঁ হায়াৰ ছেকেণ্ডেৰী মাৰ্কচটো লাগে। পাৰ্চেণ্টেজটো লাগে বুলি কৈছে। মানে
উম উম এনে কিমান ল'য়? ৰেগুলাৰ কৰিলে কিমান পেমেণ্ট কাটে ফিছটো?
এ এ পেমেন্টটো মোৰ কাটিছিলে ছশ সাত টকা। হাঁ, তাপা অঁ এ অনলাইন কৰা যিম এইটো মানে, চি এছ চি চেণ্টাৰ বিলাকত গৈছিলেটো, তাত লৈছিলে ডেৰশ টকা।
তেওঁ, তোমাৰো আই টি আই অনলাইন কৰিছিলা চাগে?
উম, অঁ, আই টি আই কৰিছিলোঁ। এতিয়া এডমিশ্যন সোমবাৰে আছে। তাকে ভাৱিছোঁ, লগাই লওঁ বুলি ভাৱিছোঁ।
আচ্ছা, আচ্ছা ঠিকে, ঠিকে। প্ৰাইভেট না গভমেণ্ট?
ওঁ, প্ৰাইভেটেই হ'য় বাৰু কিন্তু তথাপি মানে, অলপ ডিচ্‌কাউণ্ট -চিচ্‌কাউণ্ট লগাইপিনি ৰেহাই দিয়ে বাৰু।
আচ্ছা, আচ্ছা মানে, পেমেণ্টটো আগতে কৰি ল'ব লাগে ন'? অঁ, এই তুম পিছে তোমাৰ ট্ৰেডটো কি আছিলে যে?
ট্ৰেডটো মই ফিটাই দিছ্‌ ছিলোঁ ফিচা ফিটাৰ। অঁ, অঁ, উম। দুবছৰীয়া দুবছৰীয়া অঁ।
ঠিকে আছে, ঠিকে আছে কিবা নহয়, কিবা এটাটো কৰিবই লাগিব।
উম, হ'য় হ'য়। এ ডি এল এটৰ এতিয়া কেনেকুৱা ধৰণৰ আহিছিলে? পেপাৰ বিলাক, কেনেকুৱা ধৰণৰ আহে বাৰু?
পেপাৰ বিলাক মানেটো এম চি কিউৱে আহে বুলি কোৱা শুনিছোঁ হাঁ। মই মানে, আগতে দি পোৱা নাই। ৰ্ফাষ্ট দিম বুলি ভাৱিছোঁহে।
নিদিয়ে জানো? মানে, আৰু লগৰ কিছুমান।
সেনেকে এতিয়ালৈকে লগৰ বিলাকো মানে, আমাতকেও চিনিয়ৰ বিলাক দিছে। কিন্তু মোৰ লগৰ বিলাকে নাই দিয়া হাঁ। তাৰমানে একেবাৰে দুজনমান দিম বুলি আছো একেলগতে।
অঁ, অঁ ক'ত অ ক'ত কৰিম বুলি ভাৱিছা?
অঁ ডিব্ৰুগড় ফালে যাব লাগিব।
অঁ, অঁ, ভালে আছে দিয়া।
এই ডিব্ৰুগড় ফালে কিবা এটা সুবিধা হ'ব।
উম হয় হয় মানে টাউনত বা ঘুৰি ফুৰিলে মানে বা দূৰত থাকিলে কিবা এটা
অ সেইটো হয় কিবা এটা মানে শিক্ষা হয়
উম
বহুতখিনি নজনা কথা জানিব পৰা যায় গাঁৱত সোমাই থাকিলেনো ক'ত জানিবা হয় কিছুমান কথা এতিয়া
উম হয় হয় বাকী। ডি এল এড টোৰ মানে কিবা অঔ ডি এল এড কোৱাৰ পিছত কিবা আ কিবা দিব লাগে নেকি মানে মাষ্টৰ পাবৰ কাৰণে
অ এইটো দিব লাগিব চাগে তেট দিব চাগে নহয় বাৰু দিবই লাগে তেতিয়াহে পাব টেট দিব লাগিব যে আৰু কিছুমান চি টি টি এক্সাম বিলাক এইবিলাক আহি থাকে অ আপোনাক দি থাকিব পাৰি আৰু
উম হলো সা সুবিধা
আহ বি এল এড বি এড হ'লে এইবিলাক সুবিধা হয় আৰু চাকৰি পোৱাৰ ক্ষেত্ৰত মানে টিচাৰ কৰিবলৈ হ'লে উ
হে কি বোলে বি এডটো এপ্লাই নকৰিলা বি এড একজামৰ কাৰণে এপ্লাই নকৰিলা
বি এড বি এডৰ কাৰণে নকৰিলো
উম উম
মানে ত এতিয়া মানে ভাবিবই নোৱাৰিলোঁ কোনটো পঢ়িম কোনটো নপঢিম তেনেকুৱাই লাগি থাকিলে।
উম উম মই দি এল এড নাই এনে ইমান ভালকে নাজানো তাৰ মানে।
আচছা মই তাকে এই বেলেগক দেখি মানে এইবিলাক মানে ঘৰতো কৈ থাকে এক্সাম বিলাক দিবা কিবা কিবি এইবিলাক তাকে দি চাও দে বুলাখা হৈছে আৰু। কপাল ভাল থাকিলে কব নোৱাৰি নহয় পাই যাব পাৰো।
উম।
উম।
দি এল এডৰ বিষয়ে ভালকে নাজানো তাৰমানে তুমিতো অলপ জানা ন।
তাকে দেই অলপ চলপ মানে অ এনেকে আৰু নজনাবোৰ বেলেগক জনা শুনা মানুহ বিলাকক সুধি ল তেনেকে আৰু
উম হয় হয় হয়
তোমাৰ পাছে মেজৰটো কিহত আছিলে যে
মোৰ মাজৰ সিষ্টি আছিলে হিষ্ট্ৰী মানে ডুমডুমা কলেজ ত মই হিষ্ট্ৰী ল
আচ্ছা আচ্ছা ঠিকে ঠিকে
এতিয়া কি কৰিম ভাবি নাপোৱা মুঠতে লগাই যাওঁ পঢ়ি যাওঁ মুঠতে
ময়ো তাকে দেই কি কৰো কি নকৰো লাগিছে
উম উম উ
ভাবিবলৈ শক্তি নাইকিয়া হয় ইমান গৰম গৰমটো সহ্য কৰোতে কৰতে ভাব ভাবিলে একদম ভাবিবলৈ নোৱাৰি আৰু একদম গৰমটোকে ভাবি মনত আহিলে ইমান গৰমটে ভাবাই আৰু কি ক'বা
মই দে একদম ফেন বিছো পাতা পা নাই নেকি মোক গছৰ তলত
এ টাউনতো টাউনতটো জানাই তুমি কেনেকুৱা গৰমটো পৰে গছ গছনি নাই বেছি সেইকাৰণে গাঁৱলীয়া জেগা বিলাকে ভাল লাগে জানা।
উম উম গৰমৰ কেইদিনত উম হয় হয় হয়
উম ঠাণ্ডা ঠাণ্ডা বতা মাৰে তাত এইবিলাক টাউনৰ এইবিলাক ছাহ জেগাত কৰ'বাত ৰেষ্ট ল বুলি ফুলো নাই চাহ গছ ডাঙৰ ডাঙৰ গছ নাই ফুল গছ এইবিলাক কিবা কিবি দেখিব পোৱা যায় বাৰু কিন্তু ইমান ডাঙৰ ডাঙৰ ছাহ দিয়া গছতটো পোৱা নাযায়।
উ হয় হয় হয়
কেতিয়াবা কেতিয়াবা আকৌ ফেন ফেনখনো গৰম গৰম হাৱা মাৰে নহয়।
হয় হয় মাৰে মাৰে একদম মানে পাতাই নাপায় গৰম শাৰিৰীক ঠাণ্ডা পেলাবলৈ নোৱাৰি
তাকে তাকে
এতিয়া দি এল এডৰ মানে প্ৰিপে্চনতো চলাই থকা হৈছে লাহে লাহে অলপ অলপ হলে হ'লেও
কেতিয়াবা কেতিয়াবা চাওঁ আৰু দেই মানে মোবাইলতে চাওঁ আৰু
উ উ হয় মোবাইলতে আজিকালি
অ আজিকালি মানে আগৰ কুৱেশ্বন পেপাৰ বিলাক মোবাইলতে দি দিয়া থাকে ন কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে বা কেনেকুৱাকে পঢ়ি কৰিলে কেনেকুৱা কি হয় এইবিলাকে আহি থাকে। আৰু এই মানে ইউটিউবত চালে এইবিলাক বহুতখিনি জনা যায়।
যায় যায় যদি ভালকে যদি উছ
অ মানে মোবাইলটো মানে ভালকে ব্যৱহাৰ কৰিব জানিব লাগিব আৰু
উম হয় হয় আজিকালি ইউটিউবতে চব পোৱা যায়।
ইউটিউবতে পোৱা যায় অ মানে আজিকালি মোবাইল মানে বহুতখিনি সুবিধা কৰিছে
অ অ হয় হয় বহুত মানে কমনিৰ পৰা আদি কৰি মানুহৰ মানে চাকৰি পোৱালেকে বহুত খিনি সহযোগ কৰে।
অ অ ব্যৱহাৰ কৰিব জানা ওপত কথা আৰু মানে যিমানে ভাল ব্যৱহাৰ কৰিব মানুহৰ সিমানে উপকাৰী হ'ব
হয় হয় হয় হয়
সুবিধা হয় মোবাইল ফোনটো নহ'লে আজিকালি মানে দিনেই নচলে বুলি ক'ব পাৰি। অ প্ৰত্যেকটো ক্ষেত্ৰত আজিকালি মোবাইল ফোনটো লাগেই।
হয় হয় হয় মোবাইলটো একদম পুৰা। এ পানী অক্সিজন অক্সিজেন লিখা হৈ গৈছে।
অ অ
উম উম
হে অ অঁ যাব অ অ অ কওকচোন বাকী ভিনদৌ জন আহিছিলে ক
অ অ অ
অ
বাকী মোবাইলটো নহ'লে কৈছো পান বহুত দিগদাৰ হৈ যায়।
অ অঁ তাকে মোবাইলটো মানে প্ৰয়োজন হয় আজিকালি।
উম উম হয় হয় মানে মোবাইলটো এক পকাৰ মানে যেনেকে আমি যেনে। পানীৰ এনে প্ৰয়োজন হয় ন বা এনেকুৱা ধৰণৰ হৈ গৈছে।
তাকে তাকে সেইটো মানে বহুত খিনি সুবিধা কৰে আৰু মানে আমাৰ পঢ়া মানে বিশেষকে লৰা পঢ়া ল'ৰা ছোৱালী খিনিৰ কাৰণে আৰু। মানে কিছুমান বহুতো নজনা কথা বহুত কম সময় জানিব পৰা যায়।
উম হম হয় হয় হয়।
অ। মানে আগতে এতিয়া কিতাপখনত বিচাৰি থাকিলেও সময় এটা বহুত নষ্ট হয় ন যিটো নেকি কিতাপত কিছুমান হয়তো নাথাকিব পাৰে প্ৰপাৰলি আনচাৰটো, তেনেকুৱা ধৰণৰ
আনচাৰবিলাক বা উত্তৰবিলাক আমি মোবাইল ফোনৰ জৰিয়তে বা গুগলত ছাৰ্চ কৰি দিলে, বা কেতিয়াবা ইউটিউবত বিচাৰিলে বা আজিকালি নতুন নতুন এপ বিলাক আহিছে, ছেট জি পি টি কিবা কিবি তেনেকুৱা বিলাকত চাৰ্চ কৰি দিলে আহি যায় আৰু।
হয় হয় হয় উম বহুত আজি কালি বহুত ফেচেলেটি আছে।
ফেচেলেটি আছে হয় হয় হয়। মানে সঠিক ব্যৱহাৰ কৰিব জানিব লাগিব আৰু।
উম উম হয়।
অ
ভাল দে চোৱা চালেটো পাচ কৰা মাৰ্কটো উঠাই দিব পায়ে তামানে দেই। এতিয়া মানে মানে ঢাই পিপি এচন চলায় আজিকালি মোবাইলতে চলায় কিছুমানে। মানে কিছুমান মোবাইলত মোকে দিওঁ
অ অ আজিকালি মানে ল'ৰা ছোৱালীবিলাকে বেছিকে কিতাপত পঢ়াই কৈ মানে মোবাইলতে বেছি পঢ়িব লয় মানে জানে নাই? এই বহীত আনচাৰ বিলাক কিছুমান নাথাকে নহ। এ কলেজত বিশেষকে কলেজৰ ষ্টুডেন্ট বিলাক আৰু। অ কলেজতো ক'তনো ইমান ফাৰ্ষ্ট কৈ যাই মেম হতে সেইখিনিতো লিখিব নোৱাৰে, আহি পেলাই সিহঁতে কুৱেশনতো লিখি আনে কোৱেচনটো লিখি আহি ছেট জি বা গুগলত এনেকে চাৰ্চ কৰি চাই, চাই মেলি সেইটো আনচাৰ লিখি মেলি সেইটোৱে পঢ়ে। এইবিলাক পঢ়ি শুনি মানে তেনেকে একজাম বিলাক দিয়ে আৰু। ভালদৰে মাৰ্ক্স বিলাক আহে তেতিয়াও।
উম উম হয় হয়।
উম।
কিতাপৰ কিতাপটো ইমানকে ইউজ নকৰে আজি কালি মানুহ বিলাকে
কে মানে আজিকে আজিকালি কিতাপটো পাবলো টান হয় নহয়। কলেজৰ এতিয়া নতুন শিক্ষা নীতি হয় কিতাপতটো আহে দেৰিক কে কিন্তু কলেজত ক্লাছটো হৈ থাকে। চিলেবাচটোতো আগতেই দিয়ে, তেনেকে মোবাইলৰ পৰা চাই চাই পঢ়ে আৰু কিছুমান। যিবিলাকৰ ল'ৰা ছোৱালী মানে বেছিকে পঢ়াৰ প্ৰতি ৰাপটো থাকে।
উম উম কিতাপ কিতাপ পাবলৈ টান হৈ যায় আজি কালি, মানে মোবাইলতে যি চোৱা হয় আৰু।
অ অ সেইটো হয় সেইটো হয়।
মইতো কিতাপ এতে কিতাপটো ভালকে হেৰি নকৰোৱে মোবাইলতে ভালকে ইউজ কৰো মোবাইল ইমান হেৰি নকৰো। মানে যদি ইউজ কৰা সময়ত কিতাপ চিতাপে